হেল্ল'।
শুনিছনে?
অ', শুনিছোঁ, কি কৰি আছ?
এয়া এনেই আছো, বিচনাতে পৰি আছো।
অঁ
তই কি কৰিছ?
মই এই আজ কাম কৰি আছিলো, তাপা আজৰি হৈ আহি গা ধোৱা নাই, ধুম আও।
অঁ
ভাত খালি?
ভাত খালো অঁ।
অঁ কিহেৰে খালি?
ভাত এই মঙহ অকমান আছিলে।
অঁ।
তাপিছত এতিয়া হে মঙহ অকনেই খালো।
অঁ
তই খালি নে?
মই নাই খোৱা নাই খোৱা, খামহে।
অ।
মাহত ভাল?
মাহত ভালেই অঁ। তঁহতৰ মাহতৰ ভাল?
অঁ ভাল ভাল।
তাকে, বমা বত্তা হতৰঁ ভাল?
উম উম চবএ ভাল।
তাকেহে।
সেইদিনাখনি আমা ইয়াত ভূত ওলাইছিলে নহয়, গম পাৱ নাই?
নেপাওঁ নহয়।
এই সেইনাখনি ইয়াত অঁ পৰহি নহয় তা আগদিনা।
উম
উম এই আমাৰ বত্তা এজন মানে হেৰি ফাৰ্ম আছিলে এনেকে মানে অকমান পিচত যেনিবা হেয়িয়ত আও মানে অকমান হাবি টাইপ মানে ধৰ তাত ফাৰ্ম আছে। তাপা ফাৰ্মৰ লগত মানে এনেকে বাহিৰলে পেচাব কৰি মানে পাচাব কৰিব গৈছিলে।
উম
পাচাব কৰিবলে যাওঁতে মানে দুটা ভূট দেখি মানে তেওঁ গৈ আছে মানে, ভূত দুটাও মানে পিছে পিছে গৈ আছে।
উম
তাৰপিছত গৈ মানে তাতে মানুহজন শুই পৰিলে শুই পৰি মানে তাৰ ভূত লাগি গ'ল গাত, তাৰপিছত তাতে মানে কৰি হেৰি হৈ আছে, গম নাপায় মানে কোনো
উম।
তাপা ৰাতিপুৱা ঘৰৰ মানুহবোৰ আহিছে ইটো হিটো আহি দেখিছে তাতে পৰি আছে, তাপা এনেকে উম ডক উম চিকিৎসালয়লেও নিলে তাপা তাত মানেতো ধৰক ভূত লাগি গ'ল আও মানুহটোৰ গাত, ক'তনো ভাল হ'ব, তাপা দুদিনমান থাকি বেমাৰ হ'ল মৰি থাকিলে।
হে
অঁ
তাকে আমি আমাৰ ফালে আকৌ গম নাপাওঁ ইমানকৈ।
অ, থত তাত আছেনে নাই?
আমাৰ ফালে ইমান তেনেকুৱাকে নহয় আৱ। ধৰি লওক কাৰোবাৰ যেনিবা বহুত দিনৰ মূৰে মূৰে কাৰোবাৰ কেতিয়াবা হেৰি হয় আৱ। তাৰপিছত আকৌ এ আমা আমা এই ওচৰৰে মানুহ এঘৰত আকৌ এবা মানুহ এটা মৰিছিলে নহয়। গছ কাটিতে যে পৰিছিলে মৰিছিলে।
অঁ।
তাৰপিছত সেই সেই মানুহজন মাজে মাজে ওলাই বুলি কয় আৱ।
মোৰ চোৰ চাগে ফাটি গৈছিলে?
অ, মোৰ ফাটি গোটেই ঘিউ ওলাই গ'ল।
উম।
তেনেকুৱা আছিলে।
হয় হা। আজিকালি ক'বালে যাবলও ভয়।
তাকেহে।
এদিন আকৌ সেইয়লে খুৰাহঁতৰ ঘলে আমি গৈছিলোঁ। বুট খাবলে মাতিছিলে।
উম।
মানে চব ছোৱালীবোৰ গৈছিলোঁ।
অ।
তাপা যাওঁতে সেই কি বুলি আমাৰ বৰ্তাহঁতৰ বাহঁত বা সেই ককা ত ছোৱালীকিজনী ডাঙৰ সৰুজনী
উম।
গোটেইকেইজনীক যাওঁতেও সেই তিনিআলি না কিবা বগা বস্তু এটা ঘূৰি ঘূৰি ঘূৰি ঘূৰি মানে থাকিলেগে।
অ, সে সেই তেনেকুৱাই মানে। আচলতে মানুহে কয়হে নাই বুলি, এতিয়া আছেই এতিয়াও কম পৰিমাণে।
আছে, আজিকালি মানুহে বিৰা পোহে।
উম। তহঁতৰ সেইফালেও মানুহ এজনে পোহে নহয় বোলে?
উম, পোহে। আমাৰ ইয়াতো বিৰা পোহে। বিৰাবিলাক চব নাখায় না, তেজহে খায়।
উম।
সেইবোৰ খুৱাই আকৌ পূজা নকৰে জানো বাৰে বাৰে। আমাৰ ইয়াত মানুহ এটা মানে পোহে, মানুহ এটাও পোহে। মানু্টোৱে সেই পূজা কৰি এইবোৰ কিবা হেৰি ছেই বোৰ পেলাই নহয় পুখুৰীবিলাকত আমি দেখোঁ।
উম। এবা মই যাওঁতে যে পায়স দিছিল বনাইছিলে?
অঁ।
মনত আছে নাই টো?
উম, আছে। আও চবৰে ভাবোঁ হেৰি থকা মানুহসকলে যাবলও ভয়, খাবলও ভয়।
উম, খাবলও ভয়।
নিজৰে কিবা কিবি লাগে চাবিচোন।
কেলে নালাগিব বাও, মোৰ যে বিৰাট ভয় লাগে।
মো বহুত ভয় লাগে। কি হয় মানে ধৰ উম এইবিলাক বস্তু হেই নহয় এতিয়াতো ডাঙৰীয়া আহিছে বা দুধ যে হেৰি যে ওলাই যে দুধ যে ওলাই য মাছ ধবলৈ গ'লে যে মানে ধৰ সেই জোৰ কাটিবলৈ গ'লে সেইবিলাক যে কয় সেইবোৰতো ওলাই সেয়াও এদিন ওলালে নহয় এই মানুহজন মানে অকণ পগলা টাইপৰ লেখীয়া মানে জাল পাতি পাতি থৈছিলে মানে জোৰ কাটিবও গ'ল তাৰাপা ইমান তো গৈ আছে দৌৰি দৌৰি গৈ আছে মানে ভতিজাকটো পিচে পিচে গৈ আছে মানে সেই বগা সাজ পিন্ধা মানুহ এজনে মাতি নি আছে তাপা মানে সেই ভতিজাক টোয়ে উ তা মানে জেওৰা এখন আছিলে মানুহ এঘৰ আছে নদীৰ কাষত মানে উম মানুহটো গৰা মাৰি ধৰিলতহে মানে বাছিলে নহলে মৰিলে হেতেনে আউ
কে যে আৰু
উম তামানে কি নো হ'ব মানে আজিকালিতো ধৰ পিত নাই আগতে কয় আছিলে বোলি এতিয়া নাই বুলি কয় কিন্তু এত এতিয়াও আছে ভুত
এতিয়াও আছে কম বেছি পৰিমাণে
আকৌ ধৰ ডাঙৰীয়া ডাঙৰীয়াটো বাউ বেয়া হেৰি নহয় ধৰ নামঘৰত হেৰি কয়ে
উম ডাঙৰীয়া আমাৰ সেনকাই এদিন মই মানে দেখিছোঁ আৰু এনেকে ৰাস্তা দি গৈছে
উম
বগা লাখুটি পিন্ধা মানুহ এজন লা বগা চুুৰিয়া বগা পাইজামা মুখত পা পাক টাইপৰ এটা তেনেকে অ তাৰ পিছত তেনেকুৱাই যেনিবা হেৰি লাখুটি এটা লৈ কটক কটক কটক কটক যোৱা নিচিনা লাগিছে
উ
তাৰপাছত মই আমাক এইফালেদি চালোঁ বগাকে মানুহজন কোন ইমান ৰাতিখন তাৰ পিছতহে গম পাইছো এয়াই ডাঙৰীয়া
অঁ সেইবিলাকটো সেই আমাৰ কি বুলি কয় সেই ইয়াত টো ওলাইছিলে ন আমি দেখা নাই বাৰু মা হঁতে দেখিছিলে আমাৰ এদিন নামঘৰত এনেক গৈ নামঘৰ হেৰি মণিকূটৰ ওচৰলে
উম
এনেকে গৈ আছে খোজকাঢ়ি
উম সেয়া
ত আজিকালি মানে তাত ধৰ কি হয় আজিকালি যেনেকে ধৰ এইবোৰ ভুতৰ সে আজিকালি চুৰ ডকাইতো কম হৈছে জানো
উম য'ত ত'ত যে ইমান চোৰ হ'বলৈ লৈছে অ
সঁচাকে পাই উম গোটেই দুুনীয়াখনতে আজিকালি তই ঘৰখন অকলে এৰি থৈ যাবও নোৱাৰ।
উম টাউনত কি গ নগ নগৰত কি ঘৰত কি গাঁৱত
সঁচাকে তই এতিয়া অকমান দেৰি কাৰণে ঘৰৰ পৰা গোটেইকেইটা ওলাই যাচোন তো সেইটো বাহানা লৈ কোন কেনেকুৱা ধৰণৰ ঘৰলে মানুহ আহে কোনেও নাজ
কোনেও নাজানে আজিকালি সেই খোজনীয়া বিল অ' আজিকালি খোজনীয়া বিলাক আহিলেও ভয় লাগে।
অ' সিহঁত বিলাকে সেইবোৰ হেৰি কৰিবলৈহে চাই ধৰ মানে এইবোৰ এই এতিয়া সেইদিনাখনি আমাৰ ঘৰলৈ মানুহ এজন আহিছে নহয়।
উম
মানে তোৰ এই লখিমপুৰ নে বিপুৰ এনেকুৱা কিবা জেগা গেজিঙত মানে,
উম।
মানুহজন তাৰ পিছত আহিছে। আহিয়া আমাৰ ঘৰত পইচা বিচাৰ আহিছে, অ তহতৰ ঘৰলে গৈছিলে।
ঘৰত ভাং খাবলে ল'লে।
অ,
আকৌ পঞ্চাছ টকা এটা দি পঠিয়াইছোঁ।
অ' আমাৰ ঘৰত সেই আহে আমাৰ ঘৰতো সেই ক'ব মোৰ ঘৰ পিনাই ম নুশুনেও, কাৰণে তাৰপৰা আমি সেই
আকৌ কথাবিলাক যে সেই আধা ফুটাৰ নিচিনা।
অ'
সেইজন ছবত
সেইবোৰ সঁচাইনে মিছাই। মিছাই, নোজানো আৰু সেইবিলাক মানুহতো ধৰিব নোৱাৰি নহয় কাৰ কি চালনা
অ' এদিন কিহ'ল গম পাওঁনে,
কি হল
আমাৰ ঘৰত প্ৰায় সেই একেজন মানুহে, সেইজনৰ নু বেলেগ মানুহ এজনক তাৰপিছত, আমাৰ ঘৰলৈ আহিলে নহয় আমাৰ ঘৰত প্ৰায় মানুহজনে নুশুনে বুলি ক'লে
উম।
তাৰপিছত আমাৰ ফ্ৰণ্টৰ মানুহ ঘৰত মানে ক'ব নোৱাৰে বুলি ক'লে।
অ'।
মানুহজনে ক'ব নোৱাৰে আৰু এনেকুৱা তাৰ পিছত এজনক কলে হেৰি হল, মানে একো কথা বুজি নাপায় এনেকে লিখিত ভাৱে মানে লিখিত ভাৱে লৈ আহিছে। তেওঁ দেখুৱাই যায় মই মোৰ কাণেৰে নুশুনো এনেকৈ কিবা এটা, উম কিবা এটা হেৰি দিয়ক মাননি দিয়ক এনেকে বুলি কয়। লিখি থয়। এখনত আমাৰ ঘৰখনত সেই তেনেকে লিখিলে নহয়। আকৌ বৰ্তা ঘৰখনত বেলেগকে লিখিছে।
অ'
সেয়াত কি বুলি বিশ্বাস কৰিবি বাৰু কচোন।
অ' সেইটো তই এতিয়া কিবা এটাে কলি ধৰ মানুহ তোক হেৰি কৰি।
উম।
আপুনি বহক মই কাম এটা কৰো যদি বেলেগ এটা ৰুমত সোমাই কিব কিবি লৈ যায় তই নু। কেনেকে গম পাবি ঘৰত অক থাকিলে সেইনাখনি, শুন আকৌ। পৰহি দিনা আমাৰ ওচৰৰ মানুহে আগতে চুৰি হ'ল নহয়। মানুহটো মানে। অ' দহা কাজ খাবলে গৈছিলে। তাৰপা তেতিয়া যাওঁ, তাতে হেৰি হ'ল, এইটো কি বুলি কয় উম সাঁজ খাব কৈছিলে, ল'ৰাটো বোবা। তাৰ ছোৱালীজনী মানে অকল ফোনতে ব্যস্ত।
হম।
তাপা সেইটো কাৰণে উম তাত আও ল'ৰাটো বা ছোৱালীজনী ফোনক লৈ ব্যস্ত হোপাই দিলে দুটা নে তিনটা বোলে
উম
তাৰপিছত সেইটো কাৰণে উম এতিয়া চুৰি মানে চব লৈ গ'ল একোৱে নাই ছোৱালী জনিয়ে গমেই নাপালে ল'ৰাটোয়ে এটা মুখেৰে কেনেকে মাতিব চোৱাচোন গোটেই কেইটা দহা কাজ খাবলৈ গুচি গল মাক বাপেক চববোৰ
ল'ৰা ছোৱালী দুটা ৰখি থৈ গ'ল জীয়েক জনী আক আকৌ ফোনতে ব্যস্ত সেয়া
উম
আজিকালি সেই ফোনটোৱেও যথেষ্টখিনি হেৰি কৰে অ'
অ'
তাৰপিছত এতিয়াতো ধৰি লও কি হয় গম পাওঁ আৰু ল'ৰাটোৱে ল'ৰাটোও অকনমান টেঙৰ হ'ব লাগিছিলে সি চাগে ইমান টেঙৰ নহয়
অ'
সি কিবা কিবি পেলাই দিয়া হ'লেও ছোৱালীজনী আহিলে হয় হয়নে নহয়
অ' তাই মানে ফোনক লৈ তাই গমেই নাপালে মানে চুৰ আহিলে নে কিবা আহিলে
উম চব নিয়াৰ পিছতহে চাগে চাগে তাই গম পাইছে
উম
তাকেহে আজিকালি যে কি দিন চাবলে বাকী আছে অ শুনিছ নে
হেল্ল'
অ শুনিছ নে
অ
তাকে কৈছো আজিকালি যে কি দিন শুনিবলে বাকী আছে অ কি কথা শুনিবলে বাকী আছে
সঁচাকে ঔ ক'ত কা কেতিয়া কি হ'ব মানে কোনেও নাজানে আৰু ত ঘৰখন আজিকালি অকলে এনেও এৰি থৈ যাব নোৱাৰ
অ আৰু তাতে হেৰি নহয় আজিকালি মানুহবিলাককো বিশ্বাস কৰিব নোৱাৰি
অ সেইটোয়ে নোৱা
পৰি বেলেগ মানুহকতো ন অচিনাকি মানুহকতো নোৱাৰই নিজৰ ঘৰৰ মানুহকে বিশ্বাস কৰিব নোৱাৰি
সেইটোৱেই তো ঘৰকেইটাতো বাদ দে তই এতিয়া ধ এতিয়া তোৰ কোনোবা এটা আহিলে ধ উম বেপাৰী এটাকে তই কেতিয়াবা ভিতৰত নেথাকিলে সোমাই গুচি আহি যদি তোক কিবা এটা কৰি দিয়েহি হয় নহয় সেইবোৰ চব চাব লাগিব আজিকালি মানে তই এখনটকে যা তই তলা মাৰি থৈ নগলও তলা মাৰিলেও কি সেইবোৰ ভাঙি মেলি এদাই কৈয়ে নিয়ে চোন চোৰে আৰু কিন্তু ধৰ যে চুৰ কৰিলেই যেনিবা তোৰ আকৌ তো সেইয়াত কেইদিন ফোন ধৰা ধৰা নপৰাকে থাকিবনো এনেই তো এদিন এদিন ধৰা পৰিবই
এনো
সেইটো কাৰণে চব মানে আজিকালি চাব লাগিব অ
চাবই লাগে চব
ভূত বুলি ক'লেও ৰাতি বাৰটা এটাত কিমান ভয় লাগে এটা কিবা এটা মাত শুনিলেই
তাকে আৰু তহঁতৰ সেইখিনিত অকণমান হাবি যে
অ আমাৰ এইকনত আৰু ভয় লাগে আমাৰ কি আমাৰ সদায় বাৰটা এটা বজাত কুকুৰকেইটাই কিবা এটা সদায় খেদি নি আমি মানে সদায় শুনো। ভয়ো লাগে।
ভয় লাগে ত'। তাকে বাৰু হ'ব দে।
অ অ, হ'ব দে অ।
উম উম।